হেল্ল',
কি কৰি আছা।
মই এয়া ৰুটি বনাই আছো।
অ।
তুমি।
মই যে শুই আছো। মানে খোৱা নাই আইতাক পানী চানি তুলি দিলো এতিয়া এনে বহি আছিল।
অ কিহৰ পানী।
এ, গা ধোৱা তাৰ পিছত মাথা চাথা ধব তাৰ পিছত এ কাপোৰ ধুব এইবোৰ।
অঁ।
তেওঁ ঘৰৰ চবৰে ভালনে।
আছে আৰু চলি আছে ইমানো ভাল নহয় মানে গা চা
অ।
বতৰটো যেনেকা দিয়ে তো ভাল থাকিব নেকি।
অ।
তোমাৰ ঘৰত ভালনে চবে?
ভালেই আছে আৰ মূৰটো অলপ কমজুৰি কমজুৰি লাগি আছে।
অহ।
নাজানো কিয়?
কমজুৰি হিমোগ্ল'বিনৰ কাৰণেও হয় মোৰো এনেকুৱাই।
অ। কি খালা তুমি?
মই ৰাতিপুৱা খালি বিস্কুট চাহ খাইছিলোঁ।
অ।
আও তুমি?
মইতো খোৱাই নাই খালি গৰম পানী খাইছিলো মই এতিয়া ভাত খাম চিধা।
অ। আজি ভাত বনোৱা নাই নয়া আটা গোলাই কেনে
বনাইছ-
নহয় কালি খাইছো মই এইটো আৰু ভাল নালাগে।
এতিয়া বনাই আছো মানে কি ভাত এতিয়া বনাম আকৌ দুপৰীয়া বনাম মানে মোৰ গাটো ভাল লগা নাই আৰু।
অ।
আকৌ ভাত এতিয়া যে বনাম ভাত তাৰ লগত কিবা এটা বনাব লাগিবৈ।
অ অ। তাৰপিছত কোৱা ফুৰিব যোৱাৰ নাই।
ফুৰিবটো এনে যোৱা নাই এতিয়া চাও কি কৰো মানে
অ।
ফুৰিব যাব মন আছে কিন্তু মানুহ এনেকুৱা নাই। অ।
এইটো যাবা নে সেইটো কৰিবা নেকি প্লেনটো হিচাপে। কৈছিলো ন জুলাইত যাম বুলি আমালকে। তুমি, মই, সংগীতা, পূজা।
আজিতো ফৰ্টিন তাৰিখ হৈয়ে গ'ল।
অ, আজি ফৰ্টিন।
ফটিন নে কি অ ফটিন হব আজি। নাহে নহয় থাৰ্টিন থাৰ্টিন।
অ কাইলি তুমি ফুৰিব মানে আমালোকৰ এইফালে আহিব পাৰিলে হয় মন্দিৰত পূজা আছিলে ন।
অ মই যোৱা নাই কালি মানে মোৰ গা চাপৰা বিষ আছিলে যে, পিছত মনিজ যোৱা নাই মায়েও কৈছিলে যে পুলি হেৰি মন্দিৰত পূজা আছে। মাতিছিলে তোক যাবি নেকি তহত মই কৈছো যে এতিয়া নাযাও ঘৰতেই খাই ল'ম আৰু অলপ চলপ এনেকুৱা ক'লোঁ।
অ ভাল ভাল খুৱাইছো পলে। তোমাৰ পনিৰ তাৰপিছত ভাত আৰু
মইওদ চাইছো বাৰু প্ৰসাদি পোচাকটো।
অ মইতো কোৱাই নাই, যোৱাই নাই মই।
অ।
ষ্টেটাচ লগাইছিলে যে এটা বা
অ অ।
তাৰ পৰাই খাইছো।
এই গুটদি বাৰ বিয়া হৈ আছে ন কালি আৰ্শীবাদ দিব আহিছিলে ন পৰহি চাগে।
পৰখি দিছে অ।
মই ফটো চাইছো তোমাৰ অ অৰূপৰ পিহি আছে ন পিহি ন মাহী।
অ।
তাইও তাইৰ ফ্ৰেণ্ড হয় যে গুটি বাই
অ
তাই গৈছিলে তাৰ মাহীটো ধুনীয়াই আছিলে। সিহঁতে খালি ফুৰি থাকে আকৌ মানে এ চকন আছে ন। তাৰ লগত জিম কৰে একদম। মুতা কৰ মানে শকত কৰি ছোৱালী।
উম।
তাই তাই চাইছে চাগে তাৰ ষ্টৰি চষ্টৰি চকনৰ।
চাইছো চাগে মনত নাই মানে মোৰ।
ক'ত থাকে কোৱাচোন ছোৱালীটো এই ভূমিক হতৰ ঘৰ চিনি পোৱা নে?
ক'ত
ভূমিকা হতৰ ঘৰৰ চিধা মানে গলি তাৰ গলিটো সোমাই কেনে চিধা চিধি ঘৰটো যে সেটো।
অ
মই মানে পইচা দিব গৈছিলো ন অৰুপৰ। তাৰপিছত তাতে ৰৈ ত অৰুপক কলে যে তোমাৰ অ তাতেই আছে তাৰ ঘৰটো। সিহঁতৰ ৰাম মন্দিৰ চব গৈছে। এতিয়া তোমাৰ ক'ত যাবা মন আছে।
এতিয়া অলপ মানে বাহিৰত চাইডত যাব মন আছে।
অ। এতিয়াতো মোৰ নাগ মন্দিৰ যোৱাৰ মন আছে অৰুণাচল চাইডত যায় ন। মই যোৱা গাৰ্জেনৰ লগত ইমান ভাল নালাগে ফেমিলি। মানে তোমাৰ ফ্ৰেণ্ডৰ লগত গ'ল যে বেছি ভাল লাগে অ ত ফ্ৰেণ্ডৰ লগত গ'লে এটা প্ৰব্লেম হৈ যায় যে।
কি হয়?
মাণি
অ ঘৰৰ পৰা মানে পুৰা লৈ গ'লে তেনেহলে নহয় তেহনততো গাৰ্জেন এৰি কেনে থৈ যায় আমিহে গাৰ্জেন লৈ যাওঁ
অ মানে এইটো নহয় মানে ফ্ৰেণ্ডৰ লগত গ'লে যে পইচাৰ প্ৰব্লেমটো হৈ যায়।
যদি ঘৰৰ পৰা এনেকা দিয়ে ধৰা ফোন পেত পথাই দিলে তেনেহলে মানে বেলেগ কথা।
এ দিব নেকি তোমাৰ যে পূজাৰ মাহ আছে যে। সিহঁতো মোৰ লগত যে তোমাৰ ঢেকীয়াজুলি গৈছিলে ন।
অ হয়।
তেতিয়া যে তাৰ ওচৰত পইচা নাই আছিলে তই পূজাৰ মাৰ পৰা তান পূজাৰ মায়ে তাক ফোন পে কৰি পইচা পঠাই পঠাই দিছে
ত পঠাইছে তো ন আমাৰতো এনেকুৱা নহয়
সৌজ কয় যে মোৰ মোৰ পইচা নাথাকিলেও টেনশচন নাই মোৰ মায়ে পঠাই দিব মোৰ কাৰণে। এনেকা কৰি কয় মানে তোৰে ভাল।
আৰু মোৰ ঘৰতো মোৰে ফোন পে আছে আৰু কাৰো নাই
অ মোৰ ঘৰত মোৰ দাদাৰ আছে মোৰতো নায়েই
সেইটোৱেটো ঘৰত দুটামান ফোনপে' হ'বই লাগে
অ মই খুলিম চাগে তোমাৰ এটি এমটো এই কৰি কেনে মোৰ এটি এম নাই ন সেইকাৰণে নাই। কোৱা পিছে মেকুৰী পোৱালিবোৰ ডাঙৰ হ'ল নে?
অলপ হৈছে চাগে মাতেতো।
অ, দেখা নাই তুমি।
পৰখি চাইছিলোঁ মানে মই নধৰোঁ আৰু আইতাৰ সাতৰ পৰাই চাওঁ,
অ,
কুকুৰৰ পোৱালি হ'লে মই ধৰো মানে।
কুকুৰৰ পোৱালিটো বেছি ডেঞ্জাৰ।
ভাল লাগে এইটো আৰু মেকুৰী পোৱালি মই বেছি নধৰো আৰু
কাৰণ মোৰ দুটাই ভাল লাগে কুকুৰটো ভাল লাগে মেকুৰীটো ভাল লাগে।
অ।
তোমাৰ ব তুমি যে কৈছিলা শুনা। তুমি যে কৈছিলা আগষ্টত বাৰ্থডে আছে বুলি।
অ,
কি কি গিফ্ট কিনিছা।
মই এতিয়ালৈকে একো যে হেৰি মানে প্লেইন। কৰি ৰাখিছোঁ কিন্তু মেইন মানিটো লাগিব যে।
অ হ এইটোতো হয় তুমাৰ এটা, এ তুমি যোনটো মোক মেছেজ কৰি কৰিছা ন।
উম,
সেইটো ভালকে মেমক জনাই নহ'লে গ্ৰুপত জনাই। কলেজৰ গ্ৰুপত জনাই কেনে কৈ দিয়া।
সেইটোৱে চাওঁ কি হয়।
মাণি বহুত প্ৰব্লেম হৈ আছ অ মোৰো। মইতো চেভিং কৰি কেনে অলপমান ৰাখিছোঁ। মোৰ মানে। মোৰ বাৰ্থডে মানে তোমাৰতো কলেজৰ কাৰণে এইবোৰ হৈ আছা তোমাৰ ঔষুধ, পাতি কিনিব লাগে কাৰণে।
উম নহলে মোৰ ভালেই ছেভিংছ আছিলে।
অ,
কালিও ঔষধ আনিছো কালিও ঔষধ আনিছো। অ কালি মানে মই যোৱা নাই বেলেগক দি কেনে পঠাইছিলো।
অহ,
পিছত মায়ে এশ টকা দিলে আৰু তিনিশ টকা মানে মোৰ লগৰ এটাই দিছে। বাচ চাৰিশ টকা মিলাই ঔষধ আনিছো কালি।
অ,
মানে এটা ঔষতে ফ'ৰ থাৰ্টি ফাইভ হয়। মানে ৰাখিছে আৰু ফৰ হাণ্ড্ৰেড।
আমাৰ দাদাৰ যে পাথৰ হৈছিলে ন। ইমান ঔষধ মানে খাইছে কিন্তু তুমি যি যেনেকা মানে ইমান দাম দিম। দাম দাম দি খাই আছা এনেকাও খোৱা নাই। এ মোৰ এতিটা মামাও আছে সিহঁতও মানে এনে তুমি যেনেকা মানে। ইমান পাৱাৰ ফাৱাৰ ঔষধবোৰ খাই আছা সিহঁতে ইমান খোৱা নাইতো।
ইহঁতে ইমান খোৱা নাই মানে যোনটো মামা আছিলে সেইটোতো অপাৰচন কৰিছে যে তাইতো। ড্ৰিংক কৰিছিলে ন তাই ঔষধতে বন্ধ কৰি দিছিলে ঔষধতে নাখোৱা আছিলে।
অ আৰু মোৰ দাদাওতো খোৱা নাই ইমান ঔষধ,
মইয়ো শান্তনুৰ পৰা দেখাই আছো শান্তনুৰ পৰা যিমান উম,
মানে খাইছিলো অলপমান মানে তুমি যিমান দাম - দাম দি খাই আছা ইমান দাম - দাম দি খোৱা নাই। তাৰপিছত মান তোমাৰ যে তোমাৰ এটা সিহঁত যে দিচি আছিলে এইকাৰণে চাগে।
অ।
তন্ত মোৰ দাদা আৰু দুটা - তিনিটা পাথৰ এনেই পৰি গৈছে
অঁ।
তাৰ দাদাৰ তো, কি ক'লা?
পুনাৰ লে পিছ চত মো মোৰে দিগদাৰি হব, একেবাৰে নে এই যে বানে হেল্ল'? এইকাৰণে ঔষতটো শেষ হৈ গ'লে মোৰ প্ৰব্লেম হৈ যায় মানে বিষটো উঠি যে। সেইকাৰণে।
অঁ।
মানেতল গুৰু সেই মা টো তই গৈছিলি যে?
তাৰ পিছত যে তুমি এটা কাম কৰিব পাৰিবা?
যাও বই, অ কি কৈছা?
কলো যে তুমি যে মানে আকৌ যে চনোগ্ৰাফি কৰে ন?
চনোগ্ৰাফি কৰাম - কৰাম ভাবি আছো এইটোও নহয় আছে।
কি ক'লা?
মানে আকৌ আল্ট্ৰাছনোগ্ৰাফি কৰাম ভাবি আছো এইটোও নহয় আছে।
অ পইছাৰ কাৰণে ন?
উম এইটো কৰালে মানে গম পালো হয় কেনেকা আছে কি নাই তেনেহলে ঔষধটো বুজি খাব পাৰিলো হয়।
দেখা তুমি তেতিয়া কাম - চাম নকৰা ন এই কাৰণে মানে এহেজাৰ টকাটো যে মানে আমাৰলোকৰ কাৰণে ব হুত বেছি লাগে, এশ টকাই বহুত বেছি লাগে।
তাকে।
মই দাদাকো কৈছিলো যে মই যেনেকা মানে এটা ই কৰি আছিলো তুমি কৰিবা নেকি? দাদা মুখৰ ওপৰত না কৰিছে নোৱাৰো, দাদা চাৰা দিন কামতে থাকে।
উম।
তোমাৰ এটা কাম কৰিবা? তোমাৰ চব মানে এইবোৰ ভাল হৈ গলে তাৰ পিছত ফুৰিব যাব পাৰিম আৰু। এতিয়াতো নোৱাৰিও, তোমাৰ ইমান লিক- চিক আছে। তাও মানে তুমি অ, মানে শাওণ মাছো যাব পাৰিবা চাগে?
তায়ে যাব কি না ক'তটোৱে।
অ।